অ' কি খবৰ?
এ ভালেই দিয়া
অ' ভাত পানী খালা নে নাই?
নাই এই খামহে অলপ পিছত।
অ'।
বাকি তুমি খালা?
খালো দিয়া।
অ'। কিহৰ লগত খালা?
মই প পনীৰ খালো। পনীৰ বনালো আজি মই। অ' ধুনীয়াকে বিলাহী অলপ দিছো। বিলাহী, কাজু সেইখিনি মি মিক্সিত পিচি লৈ পিনে ধুনীয়াকে, অ' একে ধুনীয়া লাগি মানে অলপ আলহী আহিছিল যে আজি ত' আজি সোমবাৰ হয়। সোমবাৰনো কি বহুতৰে নিৰামিছ থাকে ন! পনিৰকে অলপ আনি পিনে বনাই দিওঁ আৰু বোলো।
তেনেকে পনিৰকে বনাই দিব
ওচৰতে দোকান আছে নিকি পনিৰৰ?
দোকান নাই ভাইটিক কলো যে তুমি লৈ আহাঁ গে যোৱা। ভাইটিয়ে আনি দিলে আৰু তাৰ পিছত ঘৰতে বাকী বস্তুখিনি যোগাৰ আছ ছিলে মই বনাই দিম মোৰ মামী আছিলে মামীয়ে ভাত কেইটামান বহাই দিলে। তাৰপিছত দালি মোৰ মা পাপাই বনাই থৈছিলে।
অলপ নিৰামিষ চব্জি আছিলে। পটল, ধুন্দুলিৰ ভাজিৰ অলপ চব্জি আছিলে আলুৰ সৈতে। এইবিলাক খাই পিনে আৰু এতিয়া আছো আৰু তেনেকে। তুমি কিহে খাইছা?
দালি, ঔটেঙা, মাছ
অঁ। ঔটেঙা মাছৰ লগত কিন্তু বৰ ধুনীয়া লাগে।
উম ধুনীয়া টেঙা। তুমি লাও মাছৰ লগত খাবাচোন যিটো মানে লোকেল হয় আৰু দেই বাক কি এনো বিজদৰীয়া মাছ বিলাক এনো ভাল নালাগে। ভাল
অ।
কি লকে লোকেল নাৰ মাছটো পাব লাগে একদম ধুনীয়া লাগে মানে কুমলীয়া সমত ঔটেঙাটো হেৰি পিটিকি পেলাই খাব লাগে মানে হেৰি
অ অ অ ঔপেঙাৰ বহুত গুণো আছে। যে নহয়। ঔটেঙাটো চাবা চোন। ঔটেঙাৰ যোনটো এইটো গুটিটো যে?
হয়।
সেইটো চুলিৰ কাৰণে বহুত ভাল।
অ' ধুনীয়া দেখোন। কম কে কামেই নাই, বুজিছা নে নাই?
অ'।
এইটো যেনে চুলিখিনি ইমান ধুনীয়া শ্বাইনিং কৰি তোলে। উম।
তুমি ধুনীয়াকে লবাচোন, চুুলি ধোৱাৰ পিছত। বৰ ধুনীয়া হয়। মোক মায়ে মানে কয় আৰু দেই। কৈছে আমি আগতে এনেকে অ' কি কয়, কিবা এটা পাত আছিল বোলে, তেওঁলোক তেওঁলোক- সেটোৱে শ্বেম্পু হিচাপে ধুইছ ছিলোঁ, তেতিয়া আমাৰ চুলি নসৰিছিলে। তোমাৰ পাপাৰ লগ লগত বিয়া হ'লোঁ যেতিয়া, শ্বেম্পু পালোঁ। তাৰ পিছত হেৰি হয়, কি বুলি কয়, চুলিবিলাক সৰি
উম। হয় দিয়া, হয় দিয়া। আগৰ মানুহবিলাকৰ চুলি আগতে কিমান গুচা- গুচা।
গুচা - গুচা হয়। হয়- হয়। আজিকালি চুলি সৰি গৈছে মানুহ বিলাকৰ বহুত।
ককালৰ পিছ পৰি যায়গে বুজিছা নে নাই, চুলিবিলাক?
অ' মোৰ মাৰে ককালৰ পিছত আছে। এতিয়াও আছে মোৰ মাৰ।
কিন্তু এতিয়া আমাৰ কেনেকুৱা আ ছে জানো? আম
আমাৰ নাই - নাই - নাই। আমি সিমানখিনিলৈ কৰিবই নোৱাৰোঁ দিয়াচোন।
অ'।
কৰা লগে - লগে চুলিবিলাক কে আমাৰ শুকান হৈ যাব, দাঠ হৈ যাব, চুই ভাল নালাগে।
সেইটোৱে।
তেওঁলোকে চব মানে প্ৰকৃতিৰ পৰা ব- বস্তুৰহে লগাই যে, সেইবিলাক
উম। উম - উম - উম। আৰু চাবাচোন ঔ ঔটেঙাটো যেতিয়া তুমি হেৰি শ্বেম্পু হিচাপে লগাবা ন'
উম।
সেইটো- সেইটোতো ভাল- ভালেই। আৰু তুমি এইটো লগাব পাৰা, জবা ফুলটো যে
অ' সেইটো মই লগাওঁ মাজে - মাজে।
লগোৱা ন'? আৰু সেইটো গৰমৰ দিনত তো বহুত ভাল।
উম বহুত ভাল।
উম। তোমাৰ মাথাটো ঠাণ্ডা কৰিব। উম
জ্বৰ উঠিলে মানে হেটো বস্তুটো ঠাণ্ডা পেলাই গম পাইছা নাই? জ্বৰ উঠিলে সেইটো ৰঙা ফুলবোৰ পিছি পিলে মূৰত লগাই দিয়ে মানে গাঁৱৰ মানুহে। তেনেকে
অ লগাই লগাই লগাই মোক কু লগাইছে।
লগাটো আক মাহঁহতে। মাহঁতে সেইবিলাক পাই আহিছে যে সেইটো কাৰণে লগাইছে হয় নে নহয়?
উম উম উম। সেইটো আমি
আমাৰ এ এনে আমি সেইটো যে পিছত বজনাতোক হেই কৰিব পাৰিম।
মানে আমি ডক্তৰ অবিহনে ঠিক হম বুলি হলে কব বিচাৰিলে মানে হ'ব।
অ পাৰিবে এইবিলাক বনৌষধি বিলাক
বনৌষধি অ সেইটোয়েতো আৰু তুমি চুলিৰ কাৰণে চাবাচোন চুলিৰ কাৰণে তুমি নৰসিংহ পাতো লগাব পাৰা। নৰসিংহ পাততটো বহুত ভাল। নৰসিংহ পাত, নাৰিকল তেলৰ লগত নাৰিকল তেল গৰম কৰি পিনে উতলাই পিনে তাতে নৰসিংহ পাত অলপ পিয়াজ অলপ মেথি গুটি, আদা অলপ এনেকে দি পিনে লগাবাচোন চুলি মানে বহুত সৰা কমি যায়।
হয় নিকি?
মই লগাও তেনেকে
অ তোমাৰ চাগে চুলি ধুনীয়া ন?
এই আগতে আছিলে এতিয়া ভাল নহয় আৰু এতিয়া মানে কি হৈছে চুলিবিলাক সৰিছে। পানী বেয়া, খাদ্য বেয়া সেই য়ে বেমাৰ বিলাকে যি মো গুছে ন সেইটো কাণে চুলি গৈছে আৰু চেচ কি ক'বা উপায় নাই
আগৰ মানুহৰ চুলি কেনেকুৱা আৰু আ আমাৰ চুলি কেনুকা
কেনেকুৱা আৰু এল'ভেৰা লগাব পাৰা এল'ভেৰা
অ এল'ভেৰাটো আচলতে পোৱাই নাযায় বুজিছা আমাৰ
আনি লগাবা কাৰোবাৰ ঘৰত যদি আছে ধুনীয়াকে সৰু পুলি এটাও যদি আনি দিয়া ন সেই তাৰাপই হৈ যাব ধুনীয়াকে মই মানে লগাও আৰু এই ঘৰত আহিলে যি যি মানে মই মানে ওচৰত পাও বা যোনখিনি মই মোৰ কাৰণে মানে এভেইলেবল থাকে সেইখিনি মই লগাই দিও আৰু কাৰণ বাহিৰত থাকিলে সেইবিলাকতো ইমান সময় নাথাকে ন নিজৰ যত্ন লোৱা চুলিৰ যত্ন লোৱা আৰু আমাৰ ছোৱালীৰ কাৰণে চুলি খিনিয়ে বহুত আমাৰ কাৰণে
কি কম ডাঙ
সেইটোৱে আৰু একো নাই আৰু মধুৰিআমাৰ মধুৰিআমৰ পাতটো ভাল আছিল গম পাইছা
অ সেইটো ল'ব পাৰি নেকি
সেইটো লগাবও পাৰা কিন্তি খাবও পাৰা খালি পেত যদি খোৱা ন বহুত কামত দিয়ে আৰু স ৰসিংহটোৰ কথা কৈছো নৰসিংহ তো তুমি খাব পাৰা খাইলেও মানে তোমাৰ কাম দিব উম বহুত ভাল এইবিলাক আমি আৰু আমাৰ অসমৰ মানুহ কাৰণে এটা মানে ভাল বুলিয়ে হ'ব পাৰি কাৰণ আমাৰ বস্তুবিলাক নিজে নিজে গছ
সেইটো কাৰণে আমি কি জানা অনুভৱে নকৰো বুজিছাানে মানে
উম ঠিক কৈছা তুমি
সবটো বৰছ আ আমাৰ লগত
কিন্তু আমি এলাহতে নকৰোৱে না
সেইবিলাক বস্তু খালি মুখৰো এশ স দুষখন খাব পাৰি হয়নেে নহয়।
উম উম সেইটোৱে
মানিমুনি কথাটো ভাবাচোন বাৰু মানিমুনি সিংহ
বহুত ভাল বহুত ভাল মানিমুনি ৰাতিপুৱা শালি পেটত খালেতো আৰু ভাল
অ গৰম বা কুহুমীয়া গৰম পানীৰ লগত মিঠৈও দি খাব লাগে
অ-অ-অ
বহুত ভাৰি
ভাল-ভাল, অ-অ, তুমি খোৱা নেকি?
অ মই খাওঁ
অ-অ ভালেই দিয়া, পেটৰ প্ৰব্লেম নহয় চাগে। তেনে, নহলে ন তেনেকে ভালে-ভালে খাব লাগে, আৰু মিঠৈটো খাই ভাল মিঠৈটো-মিঠৈটো মাইকী টেন বুলি কয় যে মাইগ্ৰেইনৰ কাৰণে বহুত ভাল। তুমি যদি খালী? পেটতে মানে হেৰিটো খাই দিয়া, পানী খোৱাৰ আগত মানে, অলপ মিঠৈ টুকুৰা মিঠৈ যদি খাই দিয়া তোমাৰ দিনটো কাৰণে মানে, চিন্তা চিন্তা নাই আৰু তুমি ধুনীয়াকে, তুমি যি কওক ধুনীয়াকে সজাব হজম হব, মিঠৈটো হজম হোৱাত শক্তি মানে, সহায় কৰে বস্তুবোৰ হম আজিকালি মিঠৈ অকমান, ভেজেলীয়া হৈছে
আজ হৈছে আৰু কি কৰা যাব ৰঙালাও মানে তাতেই, মানে চেনি-তেনি দি পেলাই
উম
তাকেই মানে, মিঠৈ হিচাপত বিক্ৰী কৰে।
কৰে-কৰে-কৰে-কৰে, অ মই অ সেইটোৱে, আৰু চেনি মিক্স দিয়ে
উম
চেনিী দিয়াৰ কাৰণে কিনো লাভদাল হলে, আজি যদি তুমি চুগাৰৰ পেচেণ্ট এটা হয় নে নহয়। তোমাৰ যদি মধুমেহ থৈছে তুমি মানে খাবা আহ, চেনিটো নাখাই পিনেতো তুমি মিঠৈটোয়ে খাবলৈ চাই চাবা, হয় নে নহয়? কাৰণ মিঠৈতো সেইটো নেচাৰেল হয়, ত ই নেচাৰেল চুগাৰ থাকে ত, সেইটো ইমান ক্ষতি নকৰে। কিন্তু তাত আজি। আজি কালি ইমানে চেনি মিক্স তোমাৰ কিনো লাভ ডাল হ'য়। তোমাৰ ওলটাকে বেমাৰ বেছিহে বাঢ়িছে। যাইগে।
কি ভেজাল বস্তুৰে দিলে আমি। সেইটো কিনি পেলাই আমি নিজৰ উপকাৰী কাৰণে খাওঁ। কিন্তু ভেজাল কৰি দি পেলাই দোকানী বিকি। কি কৰে মানুহগিটা চলি আছোঁ তেনেকৈ।
উম উম উম সেইটোৱেই। আৰু এটা শুনিছিলোঁ হা মই মই নিউজতে পাইছিলোঁ। মানে বাতৰিত পাইছোঁ। হেল্লো হেৰি। এজন মানুহে কৰ মানুহ নাজানোঁ মই ভালকে নাচালোঁ। তেওঁ মানে কি কৰিছে। যে যিমান খিনি আমাৰ হেৰি হয় যে, মাকৈ কৰে যে মাকৈ খেতি যে।
উম।
মাকৈ খেতিৰ পৰা তেওঁ মানে হেৰি মাকৈ যোনডাল গছ।
উম।
গম পাইছা সেই গছডালৰ পৰা তেওঁ মিঠৈ বনাইছে।
এইটো এটা নতুন টেকনিকত ওলাইছে।
নিজৰ টেকনিক। নে যোন টেকনিক নাই তেওঁ মানে আৱিষ্কাৰ কৰিলে। আৰু সেইটো মে চাগে আগৰ পৰাই বনাই কিন্তু আমি জানো যে কুঁহিয়াৰ। পৰাহে বনাই মিঠৈ হ'য় নে নহয় কিন্তু তেওঁ মানে। মাকৈৰ পৰা বনাইছে মানে তেনেকে বনাই অ যেনেকে। মিঠৈ মানে হেৰিটো বনাই। কুঁহিয়াৰ পৰা বনাই। তেনেকে বনাই খালি ইয়াৰ মানে মিঠৈটো যোনটো হেৰি পৰা হয় সেইটো কি কয়। মাকৈৰ পৰা নহয় মাকৈৰ পৰা যোনটো। মিঠৈ হ'য় সেইটোক মানে বহুত ভাল বুলি কৈছে। বহুত মানে সেইটো হেৰী হ'য় হেলডি হ'য়।
হ'য় কোনো উপকাৰী বস্তু নহয়।
অপকাৰী বস্তু ন মা‌ মাকৈ। হয়তো বহুত ভাল বস্তু। ত তুমি ত তাৰ পৰা মানে কৈছে কি। কি তোমাৰ হেৰি কি বুলি কয় কুঁহিয়াৰ পৰা যোনখিনি মিঠৈ খাবা। তাতছে ওপৰ। উপকাৰী তোমাৰ এইখিনি। মাকৈৰ পৰা বনোৱাখিনি। তাত বহুত - বহুত ভাল - ভাল বস্তু মানে পাইছে আৰু। আৰু মানে সেইবিলাক টেষ্ট কৰাইছে লেবত মানে যে, হা পৰীক্ষা কৰাইছে। মানে যি - যি পৰীক্ষা কৰিব লাগে, মানে মিঠৈ হবলে বা যি হবলে যিমানখিনি বস্তু থাকিব লাগে, কি - কি বস্তু নতুনকে পাইছে, নতুন ভাল মানে বস্তুবিলাক চব তাত মানে উপলব্ধ আছে।
আমাৰ ইণ্ডিয়াৰ মানুহে কৰিছেনে?
আমাৰ ইণ্ডিয়াতে হয়। আমাৰ ইণ্ডিয়াই হয়। মানে আমাৰ অসমৰে আছিল নে ক'ৰ আছিলে মানুহজন মই- মই পাহৰিছোঁ। ভালকে নাচালোঁ মানে বস্ স্তুবোৰ, সেইটো কাৰণে। কিন্তু ভাল হৈ ভাল পদক্ষেপ লৈছে। ছে তেওঁ। কাৰণ আমাৰ কি হয় যায়গে, বহুত মাকৈ খেত তি কৰাৰ পিছত, মাকৈখিনি কাটা- কাটি দিয়াৰ পিছত, গোটেই গছবিলাকতো এনেই পেলাই দিয়ে। এনেই যায় গৰু-ছাগলীয়ে খালে খাব, নাখালে নাই অকমান, হয় নে নহয়? বাকী সোপা চব এনে পেলাই দিয়ে। তো সেই গছৰ পৰাই মানে তেওঁ সেইটো মানে নতুন, মানে হেৰি- টেক- অ' লগাই পিনে যে কৰিছে, সেইটো বহুত ভাল পৰিছে আৰু। আমাৰ সেইটোৱে। ভালে বাৰু সেনেকুৱা হৈ থাকিব লাগে দিয়াচোন তুন - নতুন বস্তুৰ পৰা নতুন - নতুন আৱিষ্কাৰ হৈ থাকিব লাগে, হয় নে নহয়?
হয় দিয়া। শিকিব লগাও বহুত আছে।
উম - উম, ঠিকে আছে বাৰু। ৰাখিছোঁ ন'?
অ' ৰাখিছোঁ দিয়া।
অ